হেল্ল' এনেই মোবাইল টিপি আছিলোঁ, এনে মোবাইল টিপি আছিলোঁ। অ', ভাল, তোমাৰ?
অ', মোৰো ভাল দিয়া। অ', মোবাইল কি মানে কি কৰি আছোঁ মোবাইলত কি চাই আছা?
এনে ৰিলচ চাই আছিলোঁ, তুমি?
অ', ৰিলছ চাই আছা নেকি, অ', মই এনেই বহি আছোঁ দিয়া। ৰিলছ চাই আছা, কি ৰিল চাই আছা, উম মই চাওঁ দিয়া এতিয়াতো চোৱা না
হয় নেকি, এনে কমেডি ৰিলছ বোৰ আহি থাকে সেইবোৰে চোৱা যায় আৰু।
অ', হয় নেকি উম, উম, উম মই চাও দিয়া মোকো ভাল লাগে কমেডি ৰিলচ বোৰ বেছিকে ভাল লাগে, সেইবোৰে চাও, সেইবোৰ চালে টাইম পাছ হৈ যায় ন, কেতিয়াবা আমি এনে বহি থাকো, সেইকাৰণে চালে ভাল লাগে তোমাৰ মোবাইল থাকিলে কেতিয়াবা ৰিচাৰ্চ নাথাকে ন, এই একদম ভালে নালা গে, মোৰ একদম চাৰ্জ থাকে তেতিয়া যেতিয়া মোবাইলত ৰিচাৰ্জ থাকিলে চাৰ্জে
হয় নেকি, অ', তুমি বেছিভাগ এ মোবাইলত কি চলোৱা?
মই বেছিভাগ তোমাৰ ফেচবুক চাও।
হয় নেকি?
হুম।
ফেচবুক চোৱা?
উম।
অ', অ', ফেচবুক, ইনষ্টাগ্ৰাম ইউজ কৰা নে?
অ', কৰো তোমাৰ ইনষ্টাগ্ৰাম ৰিলছ চাবলৈ কৰো আৰু এনে ফেচবুকে চাই থাকো আৰু ইমান কিবা কিবি চাই থাকোঁ প'ষ্ট বিলাক। আৰু তোমাৰ ফেচবুকত ফিলিম শো' মুভি চুভিও থাকে ন?
অ', মুভিৰ তোমাৰ শৰ্ট বোৰ দি থাকে হয়, সেইবোৰে চাইকে ভাল লাগে, মানে টাইম পাছ হৈ যায় ভাল টাইম পাছ। অ', মই চাও, ভাল মই সেইবোৰ চাইকে ভাল পাওঁ।
অ', আজিয়ে মই এটা চাইছিলো তোমাৰ কিবা এখন দান এণ্ড আছিল এটা, সেইটো চাইছিলো ভাল লাগিছে তোমাৰ কোৰিয়ান নিচিনা লাগিছে, আহ কোৰিয়ান ড্ৰামা হয় তোমাৰ। ছিলো, চাইছিলোঁ বুলি অ, এ ৰাতিপুৱা চাইছিলো ইমান ভাল লাগিছে তোমাৰ সেইটো চাই কিনাই, কিন্তু আধাই চালো এই গোটেই নাহে ন।
অ', গোটেই নাহে, গোটেই নাহে ন? উম তুম কেতিয়াবা এনেকুৱা হৈছে না অলপ চালে মানে পুৰা চাব মন যোৱা যে?
কেতিয়াা তোমাৰ ৰিল চাই থাকোতে কেতিয়াবা এনেুৱা মুভিবোৰ আহি যায় ন
অ', অ', অ।
মানে মুভি নহয় ড্ৰামা সেনেকুৱা আহে সেইটো চাই কিনে আৰু চাব মন যায়।
হয় নেকি, মোৰো তেনেকুৱা হয় কিবা অলপ চালি মানি পুৰা চাবলৈ মন নাহে, মই তেনেকুৱা ন মই কিবা অলপ চালে মানে পোৰা চাওৱে।
উম উম, আৰু ৰিলচো কেতিয়াবা চাই থাকিলে ভাল লাগে। চায়ে থাকো কেতিয়াও মই ৰিলচ চাই থাকিলে চায়ে থাকো মানে সেনেকুৱা ক আকো কটিনিউচলি চাই থাকো মোৰ নেট টো শেষ হয যায়, এনে তুমি কিমান এম বিৰ ভৰোৱা নেট?
মইতো আই এশ টকাৰ ভৰাও। ইয়াতে অলপ কাম আছিলে। হয় নেকি আঢ়াইশ মানে আঢ়ৈশ মানৰ ভৰাও।
উম উম।
তুমি ভৰুৱা নে?
অ মইয়ো মইয়ো মই থ্ৰী ফিফটিৰ ভৰাওঁ।
হয় নেকি থ্ৰী ফিফটি অ তোমাৰ অ হয় হয় হয় অ আনলিমিটেড যে ন? সেনেকুৱাই মোৰো থ্ৰী ফিফটি আহে নেকি অ আজিকালি মানে টু ফিফটিটো বন্ধ কৰি দিছে মই থ্ৰি ফিফটিয়ে ভৰাও। পাহৰিলো মানে, তুমি কি মোবাইল ব্যৱহাৰ কৰা?
মোৰতো এ কি কয় এ ৰিয়েলমি হয়।
আগৰ পৰা ৰিয়েলমি ব্যৱহাৰ কৰা নেকি?
উম উম আগতে আছিল।
অ হয় নেকি, আগতে কি আছিলে?
চেমচাং আছিল।
হয় নেকি অ।
তোমাৰ?
মই আইফোন ব্যৱহাৰ কৰো।
অ আৰু এনে আগতে কি?
আগতে মোৰ আছিলে সেইটো তোমাৰ ৰেডমি।
অ হয় নেকি।
উম এতিয়া আইফন ব্যৱহাৰ কৰো।
অ আচ্ছা। এনেই কিমান কিটো হয় আইফোন কি ভাৰ্জনৰ হয়।
উম মই আইফোন ফিফটিন প্লাছ।
অ ফিফটিন প্লাছ নেকি।
উম।
আচ্ছা কিমান লৈছে?
উম ফিফটি ছিক্স।
ফিফটি ছিক্স ন মোৰো লব মন আছে কিন্তু এতিয়া পইচা নাই। এ মই ল'ম বুলি ভাবিছিলো।
হয় নেকি অ লৈ ল'বা যেতিয়া অফাৰ দুৰ্গা পূজা নহ'লে দিৱালী এনেকুৱাত অফাৰ থাকে নহয়। তেতিয়া ল'বা তোমাৰ বহুত অ কমি যাব পইচা।
এনে তোমাৰ এই যে এটা থাকে ন তোমাৰ এ কিবা অপেন বক্স বুলি সেই
সেইটো তোমাৰ চল্লিশ পঁয়ত্ৰিশ মানত
অ বেছিয়ে লৈছো সেইটোতো মই ভাবিছিলো এইটোত কম লয় বুলি। মই মানে অপেন বক্স লম বুলি ভাবিছিলো।
অপেন বক্স, অপেন বক্স চাই মেলি ল'বা।
হয় নেকি মানে কি কি চাব লাগে এনে?
তোমাৰ বেটৰী হেল্থ কিমান আছে আৰু ডিস প্লে আগতে চেঞ্চ কৰিছিল নাই বেট্ৰি চেঞ্চ
মানে সেইটো কেনেকে গম পাম যে ডিচপ্লে চেঞ্জ কৰিছে নে নাই আগতে?
অ আইফোনৰ মানে ওপৰত এটা চিষ্টেম থাকে সেইটো যেনেকুৱা নিজে বাইট্ৰেঞ্চ কম বেছি কৰা অপেন হয় ন। আমাৰ যেনেকুৱা এনড্ৰইডৰো থাকে সেইটো মানে ডিচ প্লে' চেঞ্জ কৰিলে সেইটো সেইটো ফ'ল্ডাৰটো নাথাকে।
অ' এইটো নিজে চাব পাৰি ন নে দোকানীয়ে চাই দিয়ে।
নিজে চাব পাৰি সেইবোৰ আৰু বেটৰী হেল্থো তোমাৰ গমেই পাই যায়। টিঙত গ'লে বেটেৰী কিমান আছে হেল্থ কিমান আছে গম পাই যায়। আৰু তাৰপিছত তোমাৰ উম বেটৰী হেলছ হোৱাৰ পিছত তোমাৰ ডিচপ্লে সেইটো দুটাই বস্তু তুমি চাব লাগে আৰু প্ৰচেছৰবোৰ আৰু সেইবোৰে যদি বেটৰী হেল ভাল আছে যদি ল'ব পাৰিবা তুমি
মানে মই এ মোবাইলৰ অকল কেমেৰাই চাওঁ
অ কেমেৰাও চাব কেমেৰাও চাবা
অ মই কেমেৰায় চাও মানে বেছিকে মই এইবোৰ নাজানো ন শিকি চাব লগগে মানে গ'লে নে মোৰ ভাইটিয়ে চাই দিয়ে ভাইটিয়ে জানে মই এইবোৰ নাজানো। নাজানো ইমান এইবোৰত ইমান মাথা নাই আৰু সেইকাৰণে তুমিও জানা ন বহুত কিবা কিবি।
উতচ বেচিকেলি জানো আৰু যেনেকুৱা মানে কিছুমান থাকে নহয় পুৰা মোবাইলৰ ভিত ভিতৰৰ পৰাই বস্তু বোৰ জানে এইবোৰতো নাজানো নৰ্মেল বেছ টিক যিওই যিহেতু আমাক লাগে অ এভিথিং মানে সিহঁতে নলেজ লৈ অ সিহঁতে মানে মোবাইলৰ নলেজ লৈকে বহি থাকে এনেকুৱা মই বেছিক বেছি টিক জানো তেনেকুৱা নহয় বেছিক লাগে আমাক যিহেতু আমাৰ যি ফিউচাৰত মোবাইল টো লগত থাকিলে লাগেই হাঃ বেৰ্টী চেৰ্টী চাব লাগে কেমেৰা চাবলে হৈ গ'ল আৰু তোমাৰ এইটো চালে হ'ল ডিচপ্লেটো যিহেতু ডিছপ্লে ডুব্লিকেট লগাই নহ'লে তোমাৰ এইটো আই'ফোনৰ বেৰ্টী ডুব্লিকেট লগাই তোমাৰ মোবাইলৰ মানে সেইটো হৈ যায় বেটৰী হালটো ফটাফট কমি যাই থাকে আকৌ নতুন বেটৰী লগাবলগীয়া হয় সেইকাৰণে বেৰ্টী বোৰ চাইকে মানে লগোৱা লোৱা হয়
অটচ্ছা
মোৰ এতিয়া বৰ্তমান বে
অ কিমান আছে অ এইটোয়ে সুধিব বিচাৰিছো তোমাৰ বেৰ্টী কিমান এইটো আছে
মোৰ এতিয়া বেৰ্টী হেলটো এইতটি নায়েন আছে
অ এইটটি নাইন ন
উম
চাৰ্ তোমাৰ আইফনৰ চাৰ্জাৰো আইফনৰ বেলেগ থাকে ন
উম আইফোনৰ চাৰ্জাৰটো সৰু পিন থাকে এটা
অ হয় নেকি এইটো মানে এনেকা যে আমাৰ যে বি পিন চি পিন তোমাৰ এই বি পিন চি পিন থাকে যে সেনেকুৱা নহয় ন অ এইটো কেনেককা থাকে মইটোএইটো বেলেগ মোবাইলত এইটো নহয় হয় ন
নহয় নহয় এইটো সৰু পিন থাকে মানে সেইটো চাৰ্জাৰৰ নামটো কিবা মনত নাই হাঃ কিন্তু এইটো সৰু পিন থাকে মানে সেইটো ব্যৱহাৰ চব মোবাইল অট নহয় খালি আই'ফোনৰ তোমাৰ আই'ফোনৰ এ বে বাৰ্টচেত ব আৰ তোমাৰ আই'ফোনৰ এইটোত হ'ব মোবাইলে
উম অ উম
তোমাৰ ৱায়াৰলাইছ চাৰ্জিঙো ফিক্স থাকে
আৰু তোমাৰ এনে বেয়া হলে এনে সৰু চাৰৰ্জাৰৰ প্ৰাইচ কিমান পৰে
উম তোমাৰ সতৰশ মান পৰিব এটা চাৰ্জাৰ অৰিজিনেল চাৰ্জাৰ সতৰশ পৰিব তোমাৰ অৰিজিনেল চাৰ্জাৰ উম
উম মইতো ভাবাই নাছিলো ইমান। মানে তোমাৰ আইফোন ললেতো তোমাৰ এনে খ খৰচ আছে ন বহুত কিবা কিবি? খৰচ আছে ন। মানে আই ফোন ল'লে বহুত কিবা কিবি খৰচ আছে।
খৰচটো মানে সেইটোৱে আৰু তোমাৰ আহ তোমাৰ ফোনটোৰ চাৰ্জাৰ তো আছে। আৰু তোমাৰ টেম্পাৰ চেম্পাৰ লগালে এশ টকাই পৰিব এইটোত। আৰু তোমাৰ যদি অ অৰিজিনেল যিহেতু বেক কভাৰ লগাবা। তাতে তোমাৰ ৱায়াৰলেছ চাৰ্জিং চিষ্টেম আহে ন। এনেকে তুমি এটা পাই তাতে মানে মোবাইল এইটো গাড়ীত থাকে ৱায়াৰলেছ, সেইটো থৈ দিলে মানে- ডাইৰেক্ট মোবাইলটো চাৰ্জ হৈ থাকে। চাৰ্জাৰ পিন দিবই নালাগে।
অ আৰু এই কিছুমানৰ যে তোমাৰ এইটো যে থাকে কিবা এটা বুলি কয় নে চাৰ্জত দিব পাৰি যে চাৰ্জ দিব পাৰি। তোমাৰ এই লাইনত দিব নালাগে যে। কিবা থাকে পাৱাৰ বেংক নে কি হয়? অ পাৱাৰ বেংক বুলি কয় নেকি? অ সেইটো আছে নে তোমাৰ?
উম মোৰ আ ছে। মই লৈছিলোঁ। মানে এইটো মই এইটো পাৱাৰ বেংক মানে বেটৰী থাকে সেইটোত। আৰু তাৰ ভিতৰত এটা কিমান এমেজৰ বেটৰী থাকে। দছ হাজাৰ, পোন্ধৰ হাজাৰ, পাঁচ হাজাৰ সেনেকুৱা চিষ্টেম দি এইটোত চাৰ্চ চাৰ্জটো মানে সি মানে চাৰ্জটো আগতে লৈ লয়।
উ-উ। আগতে যে তোমাৰ এ আছিল যে আগতে এটা ভেকুলী চাৰ্জাৰ সেইটো ইউ কৰি পাইছিলা নে?
অ, তুমি ঠিক কলা। সেইটো মই আগতে বহুত আগতে ব্যৱহাৰ কৰিছিলো। মানে লাইট জ্বলিছিলে ৰঙা এটা, নীলা এটা, ৰঙা এটা, সেউজীয়া। তিনটা লাইট
ভেকুলী চাৰ্জাৰটো তোমাৰ আগতে আছিল ন বন্ধ হল
এতিয়া মানে এ আছেই কবাত কবিত পোৱা যায়।
অ তোমাৰ এই এইটো সৰু মোবাইলৰে এইটো হয় ন? তোমাৰ নকীয়া মোবাইলৰ।
উম, উম সৰু মোবাইল, মানে নকিয়া মোবাইল মানে সেইটো কিয় ব্যৱহাৰ কৰিছিলে? কিয় ব্যৱহাৰ কৰিছিল কিছুমানৰ চাৰ্জাৰ টো লাহে লাহে লৈছিল। এ বেকুলী চাৰজদি দিলে মানে জ্বলি লয় বুলি কৈছিলে। সেইকাৰণে সেইটো ব্যৱহাৰ কৰা আ
উ হয়। এইটো আমাৰো আছিল। মানে মোৰ মাৰ কিপেড মবাইল আছিল আগতে। সেইটোত তেতিয়া মানে ভেকুলী ছাৰ্জাৰে দিছিল, তেতিয়া ভাল লাগিছিল। টো মানে চাই কিনে ভাল লাগে ন? কালাৰফুল মানে লাইটো জ্বলে সেইটো। আৰু তোমাৰ পতককে চাৰ্জো হৈ যায়। সেইটোত বেছি টাইম নালাগে।
চাৰ্জ হয়। হয়, হয়। তুমি ঠিকে কলা জল্দি চাৰ্জও লয়।
উম হয়, এইটোতো হয়। সেইকাৰণে ভাল লাগে এইটো চাৰ্জাৰটো।
অ।
দিয়া, ঠিক আছে। তোমাৰ লগত, ভাল অ দিয়া ভাল লাগিল দিয়া। থেংক ইউ।
কাল